হেল্ল' উমম পাইছো তই।
আছা কি কৰিছ।
এয়া বাগকেইটা খালো খাই পেলাই তো কাঁহী বাতি খিনি ধুই পেলাই আজৰি হৈছো তই কি কৰিছো।
এ শুই ভিতৰত শুই আছিলো ফেন খন লগায়। তাপাটো। মানে এনেকুৱাই গম উঠিছে ফেনখনে হৰি কৰিব পৰা নাই আকৌ গছৰ তৰত আহিলো মই ইয়াত চাং এখন। বনাব লাগিব পচাৰ হ'ল ভাবিছো।
অ অ এইয়া তোৰ মানে যেতিয়া ভিতৰতে তটো ফেনখন লগাই থোৱা। হয় ন ভিতৰৰ গৰম হা হাৱাতোকে মানে ফেনখনে সেই আকৌ তোৰ দি থকা নিচিনা কৰে।
উম এইটোই ফেনৰ তলত মানেটো বেছিয়ে গম উঠাইছিলে হয়।
উম সেইটো হয় আজিকালো গৰমটো কিমান বেছি হৈছে আকৌ।
সটো নো আমাৰতো কালি। কালি নিউজত পাইছিলো আৰু দুদিন নে তিনদিন বৰষুণ হ'ব বুলি।
অ মানে এতিয়াৰ পৰা নে।
অ এই কেইদিনত।
অ।
এবাৰ কটাখোননৰ নামো নিচান নাই ফোন।
বৰষুণৰ পৰিৱৰ্তে যিডাল ৰ'দ দিছে মানুহৰ মানে অৱস্থা বেয়া কৰিব লাগব এ দিয়া।
হাৱলা লিখিলো নহয় ছাৰ।
কি বস্তু।
আও ৰাও।
কি সাপ।
নাজানো সৰুকে অলপ মানে ডাঙৰ মিডিয়াম চাইজ।
অ অ অ।
হেৰি চাগে এইটো নিগনি খোৱা সদাৰ যে।
আহ চব চব খাপেনি কনি খাই।
আহ এইটো জেহেৰিলা হয় নহয়।
জহলা নহয় এই তোৱে কামুৰিলে মানে জিন্দাটো থাকিবি অ কি। যদি মানে এনেতো নাকামৰে বাট যদি কামুৰি কামুৰি দিয়ে তেতিয়া জাই। থোৱাতটো টান আও অকণমান।
আনো যেমান নে কি। অ অলপ অলপ হালধীয়া নাই ব একদম হালধীয়াও নহয়।
আঙুলি টো সমান
এ সেইটো কথা কোৱা নাই মই
আহ
অলপ মিডিয়াম চাইজৰ ডাঙৰ মানে
অ অ আচ্ছা আচ্ছা আচ্ছা নাজানো সাপৰ বিষয়ে মই ইমান জ্ঞান নাই হলোৱা
তাকে ল সাপটো মই খেদাইছো কি মচাৰে আাই যেৰে হন দ বা
পলাই দে পলাই দে পলাই দে
আহিলে পলাই দিব লাগিব অকনমান চাই লৈছো বাৰ সি সুমালে কিবা জেংকতে
এ এতিয়া মানে কি হৈ হৈছে ক নাই এতিয়া এতিয়াতো যিমানে গৰম বাঢ়িব ন সিমানেই তো সেই এইবোৰ সাপ মানে বেছিকে ওলাব সাপ হওঁক গুৰি হওঁক এইবোৰ বস্তু বেছিকে খাদ্য সন্ধানত গাঁত সোমাই থাকিব নোৱাৰে তো সিহঁত মাটি গৰম হৈ গৈছে গম পাও নে
উম গম পাইছোঁ গম পাইছোঁ ই মোৰ বেছি ধৈছ এই বোলো মোৰ বেছি ধৈৰ্য্য পৰীক্ষা ললে বেয়া হব। মই যেতিয়া অ মই যেতিয়া তাক যাবলৈ চ চানসটো দিছোহি যাব লাগিব।
সেইটো কথা নহয় ন সি সি এতিয়া তাৰ সি নিজৰ কামত আছে নাই তই কামত ত বাধা দিব নালাগে ন তোৰ এতিয়া তোৰ কাম নাই তাৰ লগত
ন মইতো আৰামত ঢাপত গছৰ তলত বহি আছো বুজিছা নাই
আহ
সি মোক আহি মানে লেটি পেটি কৰি বেয়া কৰিব নালাগে নহয় কিয় বাৰ মইও গুচি যাওঁ আৰু এইবোৰ এইবোৰ লগত বেছি
অ গতিকে বেছি যদি দম্ভালি চোতা এখুট এটা মাৰিবলৈ হ'লে গম পাই যাবি জমপুৰি পাই যাবি গে
তাৰ পৰা তাৰ পৰা তাকে তই সেইটো বাদ দে ব আৰু তই এতিয়া ইমান যোয় মাজ যে গৰম হৈছে মানে তই কি ভাব হ'ব কি মানে ইমান গৰম হৈছিল কি ভাওঁ মানে
এ গৰমতটো মানে সেই আমাৰ মানুহবোৰৰ কাৰণে হৈছে আৰু গছৰনিবোৰ যে কাটি দিছে যে।
অ
সেইটো মানে গমটো বাঢ়ি বাঢ়ি গৈ আছে ৰ মানে ধৰি লওক বৰষুণ মাতিব পৰা নাই স সময়মতে আৰু যিটো বৰষুণ আহে সেইটো একোনো মানে বৰষুণৰ হেৰিয়ে নহয় আৰু
তাকে তাকে হয়
উত্তৰ নোহোৱাকে বৰষুণ আহে মানে তেনেকুৱা
আজিকালি তোৰ মানে গোটেই হেৰি হৈছে না উম আমাৰ যিবোৰ গছ গছনিবোৰ আছে মানুহ বিলাকেতো নিজৰ কাম কৰিবৰ কাৰণে গোটেই সেইবোৰ কাটি কাটি কাটি কুটি দিয়াৰ লগে লগেটো আমাৰ পৰিবেশখনত কি বৰষুণ বৰষুণৰ পৰিমাণতো কমি গৈছে। আজিকালি তই চা বৰষুণ মানে মইতো বহু দিন বৰষুণ দেখা নাছিলো। সঁচা কথা কবলৈ গলে এই যে আমাৰ এতিয়া যিটো বৰষুণ দিছে।
এইটোতো বাৰিষা কালৰ বৰষুণ ন বাৰি ক্ষা আগত মানে যিমান কেইদিন গ'ল মই বৰষুণ নাপালোঁ।
সেইটোয়ে সেইটোৱে মানে এইটো চা ইয়াৰ আগৰ বছৰ মানে তেনেকুৱা হ'ল দেই আমাৰ তটো মানে বৰষুণ আহিলে পানী আহিলে মানে এই চেকতে চাই ৰুম বুলি থৈ দিছিলে। তোৰ মানে কষাই থৈ দিছিলে আৰু হেৰিটো মাটিতটো
অ।
কিন্তু মানে পানী নাহিলে কাৰণে ৰুব নোৱাৰিলে মানে।
এই থাকি গল নেকি একেবাৰে?
অ ইয়াৰ ইয়াৰ আগৰ পৰা গোটেই চোন পৰিছেতো আমাৰ মাটি।
তহঁত পুখুৰীৰ পৰা অলপ এনেকে মেচি
এ পাৰি পাৰি ইমান হেৰি কৰিব আমাৰ ইখন পথাৰ নিজে ৰুলো যে। সেইটো কাৰণে ইমান ইমান কষ্ট কৰি ৰোৱা নহ'ল মানে ইখন পথাৰ আৰু ধান যথেষ্ট পাইছো নহয়। এ ইমান ইমান আজিকালি আজিকালি মানে মূলে পইচা বহুত যায় গম পাইছে নাই?
খেতি কৰিলে পইচা যায় আকৌ কষ্টও হয়নে নাই কষ্টটো কৰিবলে আমি নিবিচাৰো। সেইটোতো আছেই।
অ কষ্টটো বাৰু কষ্টই, এইটো চা টোৰ যদি নিজৰ ট্ৰেক্টৰ নাথাকে,
অ।
মাটি ক আজিকালিতো কোনো গৰু নাৰাখে প্ৰায়ে নাৰাখে। অ সেইটো চা তোৰ মানে কঠীয়া পৰা বা ধান কটালৈকে ত যিমান ক মানে পইচা যায় কষ্টটো বাৰু এক্সট্ৰাই তোৰ যিমান পইচা যায় সেই পইচা কেইটাই তোৰ মানে ধান কিনি খালেও ত এক পইচা বাঢ়িবহে মানে।
হয় বাৰু এনেই তই মোক কথা এটা ক না, তোৰ এবিঘা মাটি হাল বাবৰ কাৰণে আমাৰ ডাঙৰ ট্ৰেক্টৰ খন মানে তই এনে কিমান মান তেল লাগে নো?
তেল বেছি নালাগেতো এ এ এক লিটাৰ তেলত সেতি এ চাৰি পাঁচ বিঘা মান বাই দিব পাৰে নেকি?
এই এক
অ অ নোৱাৰে নোৱাৰে নোৱাৰে হেৰি পাৰে তিনি বিঘা মান পাৰিব।
নোৱাৰে এক লিটাৰ তেলত নাযায়য়েই।
এই যাব কেলে নাযায় আকৌ।
ত এইটো এ এক কিলোমিটাৰ যাবলৈ অ কি বুলি কয় এক লিটাৰ তেল সেয়া ট্ৰেক্টৰ মাইলেজ কিমান দিনৰ খুব বেছি এ পোন্ধৰ মান তেৰ পোন্ধৰ দিব।
উম।
অ মাৰ তেৰ কিলোমিটাৰ বা পোন্ধৰ কিলোমিটাৰ দিব তাৰপিছত তোৰ আকৌ এক এ আমাৰ এবিঘা মাটিতো কিমান পাক ঘূৰিব লাগিব সেইটোও কথা আছে নহয়। গতিকে এক লিটাৰ
তোৰ নহয় তোৰ এনেই এবিঘা মাটিতো এক কিলোমিটাৰ নহয়গেই ন তই কথাটো ভাবিছা নাই। তেৰ বাগ ত এক কিলোমিটাৰটো ধৰি ল এক কিলোমিটাৰটো তেৰ বাৰ অহা যোৱা কৰিব পাৰিবি হয় নাই তে ত থাৰ্টিন মাইলেছ দিয়ে বুলি কৈছ। সেই কিন্তু মানে এক কিলোমিটাৰৰ দেখোন এইটো এবিঘা নহয়ে এক এক কিলোমিটাৰ নহয়গেই।
কি পাকত তোৰ এক কিলোমিটাৰ হ'ব তোৰ। এ পাক চাৰি পাক মানত হৈ যাব নেকি?
অ।
চাৰি অ এক কিলোমিটাৰটো চাৰি পাক মান যদি মাৰ। তেতিয়া এক কিলোমিটাৰ হৈ যাব চাগে।
অ বেছি লাগিব বেছি লাগিব আৰু মাৰিব লাগিব।
অ।
মই মই সেইটো এই নাই নাই আৰু লাগিব কেনেকে এবিঘা মাটিত। মান নহয় নহয়।
হয় বহুত লাগিব হয় মানে তোৰ। এক লিটাৰ তেল এক লিটাৰ তেলকে ধৰচোন বা এক লিটাৰ তেল মান নাযায় হ'লো তোৰ এক লিটাৰ তেল। ধৰ এক লিটাৰ ধৰি ললেওতো আজিকালি এশ দহ টকা ন।
অ ধই লোৱা এক লিটাৰ ধৰি লব দে।
লিটাৰ পেট্ৰল খায় নে ডিজেল খায়। টেক্টটো ডিজেলহে লয়। ডিজেল দামটো কম হয় হা।
ডিজেলৰ দামটো এ এশ টকা ধৰিল লোৱা নাইনটি চছেভেন নাইনটি এইট।
অ ইমান ডিজেলত ডিজেলৰ দাম সিমানেই আহে আ। ডিজেলৰ যেনিবা এক লিটাৰ ডিজেল গৈ এশ এশ টকা গুণ হয়। চাৰে তিনিশ।
উম।
তহতৰ ফালে টেক্টৰ কিমান লয়।
এ নহয় এবিঘা। চাৰে তিনিশ ট্ৰেক্ট ট্ৰেক্টৰ থাকিলেতো ফাইদা এটা আছে উম ফাইদ নহয় আমাৰ আগতে যেতিয়াতো সেই সৰু ট্ৰেক্টৰখন আছিলে। এতিয়া আমাৰো তো কিমান। পাঁচশ টকা নে ছশ টকা তেল ভৰাওঁতে মানে আমাক যে পথাৰখন বাই দিছিলে মানে দহ। দুহ। সৰু ট্ৰেক্টৰ খনে বাব পাৰিছিলো মানে সেইটোৱে মানে। ত ধৰি লও দহ বিঘা পাঁচশ ছশ টকাত হৈ যায় মানে অ।
আত্ছা।
কিন্তু নৰ্মেলি তোৰ বোৱালে এতিয়া যদি ত দহ বিঘা যদি কঢ়াও তেতিয়া দাইৰেক্ট চাৰি তিনি। কি জানো।
হটো।
এইটো মানে নি নিজে যদি। ত ট্ৰেক্টৰ এখনো যদি গোটাই লব পাৰ তেতিয়া মানে সেইটো ইমান আগতে মানে। খেতিত প্ৰফিত টো কেলে হয় আগতে মানে গোটেই হাল চাল গৰুৱে বাই নহয় ইমান পইচাত হে। নহয় মানে গম পাইছ নাই।
হয় আগতেই প্ৰত্যেক। মানুহৰ ঘৰতে থাকে ন আজিকালি এতিয়া তই দেখিবলৈ গ'লে অ তই যদি এ। এখন গাঁৱত দহঘৰ মানুহৰ দুঘ দুঘৰ মানুহৰ মানে গৰুটো হেৰি হাল বাব পৰা হয়। কিন্তু সিহঁতে কি ক যেতিয়াতটো গৰু সুস্থ। খবৰ ল'ব আচলতে সুস্থ সবল হলে হাল বাব পাৰিব সুস্থ সবল যেতিয়া হ'ব সিহঁতে পইচা কেইটামানৰ কাৰণ। গৰুকেইটা বেছি দিয়ে
অ।
আকৌ সেই পইচা কেইামান ভাঙি পেলাই মানে সিহঁতে ট্ৰেক্টৰে হাল বোৱা ল কথাটো গম পালি নাই।
অ সেইটোৱে মই সেইটোকে কৈছো মানে তোৰ ধৰিলোৱা আহ আগতে ধৰি লোৱাতো এ হাল বাওঁতেও টকা খৰচ নহৈছে। ছিল আৰু মৰণা মাৰোতে তটো মৰণাটো গৰুৱে মাৰি দিছিলে।
হয়টো
সেইটো এতিয়া কিন্তু ধৰি তোক কিবা কঠীয়া দৰাটো উলিয়াবলেতো এ হাজাৰ পোন্ধৰশ আৰামত ঘুচি যায় টেক্টৰত
অ যাই যাই
এ সেইটো মানে সেইটো কাৰণে খেতিটো খেতিটো মানে দামী হৈ গুচি গৈছে আৰু মানে তোৰ মানে খেতিটো এতিয়া যিমানে হেৰি হৈছে কিন্তু ধানৰ দা দামটো সিমান বঢ়া নাই আক
ধানৰ দামটো একে আছে না যোৱা বছৰ চা যোৱা বছৰ যিটো ৰেট চলি আছিলে এতিয়াও ধানৰ দাম সিমানেই আছে কিন্তু এতিয়া আকৌ সেই পঞ্চাশ টকা বা এশ টকা ট্ৰেক্টৰ খৰচ বাঢ়ি গৈছে নহয়
অ সেইটোৱেই মানে কিন্তু যেতিয়া মানুহবোৰে যেতিয়া কৰিবলে নলব খেতিটো তেতিয়া ধানৰ অভাৱ হ'ব নহয় অ চাউলৰ অভাৱ হ'ব নহয় তেতিয়া তেতিয়া ধানৰ ৰেটটো বাঢ়ি যাব আও
এ এটা সময়ত যেতিয়া মানুহকে খেতি কৰিলে বাদ দিব চাউল তাউল যেনিবা নোপোৱা হব বিদেশৰ পানো কিমান আনিব হয় নে যেতিয়া অসমখন বা তেনেকুৱা এখন ৰাজ্য যেতিয়া বহুত ধাৰত পোট খাই যাব এতিয়া মানে কি খাব মানুহকে বাও
অ সেইটো এটা ভাবিব লগীয়া কথা চা এতিয়াতো এটা মানে খেতিয়কৰ খেতিয়কৰ মানে খেতি কৰা মানুহৰ ঘৰত সেই লৰাটোক
উম
মানে খেতি কৰা সেইটো এইটো এই প্ৰফাইল লে যাবলৈ নিদিয়ে পঢ়ি শুনি তো বেলেগ কিবা ডাঙৰ
অ হয় আজিকালি খেতি কৰিবলে নিদিয়ে পঢ়া শুনা ল'ৰা এটা যদি খেতিলৈ যদি যায় তাই গাঁৱৰ আৰু দহজনে হাঁহিব ই এইটো এম এ পাছ কৰিলে পি এইচ ডি কৰি আছে সি এতিয়া পি এইচ ডি কৰি পেলাই খেতি কৰিবলৈ আহিছে মানে আমাৰ মানুহবোকে এইটো ধাৰণা কেলে আমি কৰিলো নাজানো যে স শিক্ষিত হৈ পেলাই কোনেও খেতি কৰিব নোৱাৰে যিখিয়ে আনপঢ় হৈ আছে যিখিনিয়ে পঢ়িব শুনিব না যে সিহঁতৰ কাৰণে খেতি এই কথাটো কিয় আমি মনত আহিলে নাজানো জা আমাৰ ডক্তৰো এজন ডক্তৰ এজন ইঞ্জিনিয়াৰৰ যিমান এখন সমাজত ভূমিকা তাতকে বেছি খেতিয়কসকলৰ ভূমিকা
অ তহ
কাৰণ আমাৰ খেতিক বাদ দি পেলাই সিহঁতৰ ডক্তৰৰ কাৰণে না ডক্তৰ জীয়াই থাকিব নাই ইঞ্জিনিয়াৰিঙৰ কাৰণে ইঞ্জিনিয়াৰ‌ জিয়াই থাকিব কিন্তু খেতিয়ক সকলে যদি সেই হাড় ভঙা কষ্ট যদি নকৰে, চাউল, ধান যদি উৎপাদন নকৰে কিন্তু আমি আকৌ সেইমতে পইচাও নাপাওঁ না খেতিয়কসকলে ধান খেতি কৰি পেলাই খেতিৰ মূল্যতোতো নাপাওঁ
অ অ ৰ মই হেৰি আকৌ আকৌ এটা লগাও নেকি পা লং দীঘলীয়াকে পাতিব পাৰিম তে
অ অ